অ', অ', শুনিছানে অ', অ', শুনিছো শুনিছো উম। অ', নাই মই ভাত খাই উঠিলো, তুমি কি কৰিছা আহ। অ'।
আজি লগত এটা বিষয় আলোচনা কৰিব ওলাইছিলো।
হয় হয় কি বিষয়?
এই কৃষক জীৱনৰ বিষয়ৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো ৰবা।
অ', ঠিক হয় নিশ্চয় নিশ্চয়। কৃষকসকল সকল যি হেতো দেশৰ মেৰুদণ্ড বুলি কোৱা হয় তেওঁ লোক নাথাকিলে আমি খাদ্যযই নাপালোহেঁতেন। এটা গুৰুত্বপূৰ্ণ বিষয় ঠিকে আছে।
অ', ঠিকে কৈছা দে। কিন্তু দুখৰ কথা হ'ল যে যিসকলে আমাক খাদ্য দিয়ে এ তেওঁলোকক আহ বহু সমস্যাৰ সন্মুখীন হব লাগে এতিয়া তুমি চাবা যে সিহঁতৰ সিহঁতে যেতিয়া সিহঁতে কৰা শষ্যযবোৰ যেতিয়া বিক্ৰী কৰিব যায় বজাৰত সিহঁতৰ তেতিয়া ইমান লাভ নহয় লাভ লাভ নোৱাৰ ফলত সিহঁতৰ বহুতো কষ্ট হয় সিহঁতৰ।
হয় হয় তুমি ঠিক কথা কৈছা তেওঁলোকে হয়তো নিজৰ বস্তু বস্তু বস্তু বোৰৰ তেওঁলোকে নিজৰ কৰা সুস্থ সঠিক দামটো তেওঁলোকে হয়তো নাপ পায় যিহেতু বজাৰত দৰ দাম কৰা হয় তেওঁলোকে তেওঁলোকে তাৰ মূল্যবোৰ অলপ কম পায় আচ্ছা বাৰু তুমি কৃষকৰ জীৱনৰ লগত কেতিয়াবা ওচৰৰ পৰা পৰিচিত হৈছানে?
অ', হৈছোয়ে মানে এনেকুৱা হিচাপ আছে এতিয়া মোৰ দেউতাৰে খেতি কৰে মোৰ দেউতাই খেতি কৰে সৰুতে মই ধান খেতিত গৈছিলো ত মোৰ দেউতাৰ কিছুমান খেতিৰ মাটি আছে সৰুতে মই ধান ৰোৱা সময়ত চাই থাকিছিলো। কৃষকৰ দিনটোত সাধাৰতে বহুত কষ্টকৰ হয় তাত বহুত ৰ'দত কাম বোৰ কৰিব লাগে বৰষুণ দিলেও আমি কাম বোৰ কৰিবই লাগে বহুত কষ্টকৰ হয় কৃষকৰ দিনটো সাধাৰণতে কেনেকৈ আৰম্ভ হয় বুলি তুমি এনে ভাৱ নো?
মোৰ মতে তেওঁলোকে বহু সোনকালে উঠি যায় মই যদি কবলৈ যাওঁ মোৰ ককাৰ ক্ষেত্ৰতে মোৰ ককা যিহেতু খেতিয়ক আছিলে ত কও যে এ তেওঁ ৰাতিপুৱাই সূৰ্য উদয় হোৱাৰ আগতেই তেওঁলোকে হাৰ পায়। তেওঁ হাৰপাই তাৰপিছত তেওঁ তেওঁলোকে চাহ তাহ খাই পেলাই সূৰ্য উদয় হোৱাৰ লগে লগে তেওঁলোকে খেতিলৈ ওলাই যায়েই। তোমাৰ আহ আৰু তোমাৰ অ', বহুত মোৰ ককাৰ দৰে তোমাৰ বহুতোক কৃষকে তোমাৰ ৰ'দ উঠাৰ আগতেই কাম আৰম্ভ কৰিছিলে। কাৰন আৰম্ভভ কৰে দিয়াচোন ধান ৰোৱা মাটি চহোৱা গৰু চোৱা শাক পাচলিৰ যত্ন এইবোৰ কাম সহজ নহয়ও দিয়াচোন।
একেবাৰে নহয় দিয়াচোন সহজ এইবোৰ কাম আৰু চাবা যে আমি কেতিয়াবা এঘন্টা জিম কৰি ভাগৰি যাওঁ কিন্তু কৃষকসকলে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰে তথাপিতো সিহঁতে ভাগৰি নপৰে আৰু সিহঁতৰ স্বাস্থ্যয়বোৰ বহুত ভালে থাকে কাৰণ সিহঁতে খেতি কৰে খেতিৰ ফলত সিহঁতৰ স্বাস্থ্য বোৰ ভালে থাকে কিন্তু আজিকালি জিম জিম কৰিলেতো আৰু আমি এঘন্টাতে ধৰা ভাগৰি পৰো ন
হয় হয় হয় সেইকাৰণে বহু কৃষকৰ শাৰীৰিক শক্তিও বহুত বেছি হয় অ' বাকী বাৰু এনে তুমি কি ভাবা যে কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যাৰ
এনেইতো মোৰ বস্তু অ বতৰৰ স বতৰৰ বতৰ যে সলনি হৈ থকে কৃষকৰ এইটোৱে আটাইতকৈ ডাঙৰ সমস্যয়া আহি হৈছে কাৰণ অতিবৃষ্টি পানী বা খৰাং খৰাঙে তেওঁলোকৰ বহুত ক্ষতি কৰে দেখা বা যে কেতিয়াবা বৰষুণ দিলে একে এক একে লেঠাৰে বৰষুণে দি থাকিব কেতিয়াবা ৰ'দ দিলে একেল লেঠাৰে ৰ'দ দিয়ে এতিয়া চাবা ৰ'দ কেতিয়াবাতো বৰষুণ দিলে সিহঁতৰ যোনবোৰ খেতি কৰে সিহঁতৰ এনেই নষ্ট যায় ত তাৰ ফলত একো সিহঁত উ বহুত ক্ষতি হয় সিহঁতৰ ন বিশেষকৈতো অসমত বানপানীয়ে কৃষকসকলত বহুত সমস্যয়া পেলাইছে
হয় দেই ঠিক কথা কৈছা এ এবাৰ খেতি নষ্ট হলে বছৰটোৰ উপাৰ্জনে শেষ হৈ যায় আৰু তুমি আহ যিখিনি কলা যে অসমত আহ বানপানীয়ে আহ খেতি নষ্ট কৰা হয় এইটো সঁচা অসমত প্ৰতি বছৰে বানপানী আহে বানপানীৰ সমস্যাটো, অসম চৰকাৰে ভাল ভালদৰে সমাধান কৰিব পৰা নাই তো' বানপানী এবাৰ আহিলে গোটেই কৃষকৰ বস্ত বছৰ ধৰি কৰা, উপাৰ্জনৰ মানে যিখিনি কষ্ট সেইখিনি মানে মাৰ যায় তেওঁলোকৰ খেতি বাতিবোৰ এ এ এদিনতে নষ্ট হৈ যায় তেওঁলোক তেওঁৰ সকলো উপাৰ্জনৰ বাট বোৰ দূৰ হৈ, তাৰ ওপৰি তোমাৰ, আগ আগৰ দাম, বীজৰ দাম আৰু কীটনাশকৰ দামো বৃ ধি পাইছে, হয় নে?
হয়, হয়। আৰু চাবা যে মাজ কিন্তু তেওঁলোকৰ উৎপাদিত ফচলৰ সঠিক মূল্য ব বহু কম, বহু সময়ত নাপায়। মাজত দালাল থকাৰ বাবেও, বাবেও কৃষকসকলে কম লাভ পায় বুলি শুনিছো, বজাৰত আমি যি দামত শাক পাচলি কিনো ন কৃষক সকলে সেইটো ব-বহু, সেইটো ব- বহুত কম মূল্য পায়। তে যেনেকে চাবা এতিয়া আমি যদি বজাৰৰ শাক পাচলি বহুত, বহুত সত্তৰ আশী কৰি কিনোতে সিহঁতে পাব ধৰা ত্ৰিশ চল্লিশ। সিহঁতৰ মানে একো লাভে নহয়, সিহঁতৰ ইমান কষ্ট বোৰ এনে যায়।
হয়, হয়। তোমাৰ মতে বাৰু যুৱ প্ৰজন্মই কৃষিক পেচা হিচাপে লব বিচাৰে নেকি? কি বিচ, পাবা?
অ, এতিয়া যে আগতে ক- কম বিচাৰিছিলে, কিন্তু এতিয়া বহু কৃষি, বহু শিক্ষিত যুৱকে আধুনিক কৃষিৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। আধুনিক কৃষি মানে এতিয়া চাবা যে নতুন প্ৰযু- প্ৰযুক্তি ব্যৱহাৰ কৰা, যেনে দীপ ই ইৰিগেশ্যন, যন্ত্ৰ পাতি, উন্নত বীজ আৰু জৈৱিক কৃষি তুমি কি ভাবা এতিয়া, কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰয়োজনীয় নেকি?
অ', মই ভাবো যে নিশ্চয় ইয়াৰ প্ৰয়োজনীয়তা আছে, ইয়াৰ ফলত তোমাৰ সময় বাছে আৰু উৎপাদনো বৃদ্ধি পায়। কাৰণ তুমি চাবা আগতে, আগত আগৰ দিনৰ মানুহবোৰে খেতি কৰোতে গৰু দি হাল বায়। ত' সেইবোৰত অত্যাধিক সময় লাগে তোমাৰ গৰু দি হাল বালে যিহেতু গৰু তোমাৰ অ, জন্তু হয় ইহঁত। ত ই এটা সময়ৰ পিছত ভাগৰি যায়। কিন্তু অ, ভাগৰি যায় ত' মানে আৰু সময় বেছি লাগে। কিন্তু আজিকালি তোমাৰ চাবা মানুহবোৰে, অ খেতিয়ক বোৰে সাধাৰণতে কৃষক বোৰে তোমাৰ হেৰি, ইয়াৰ ট্ৰেক্টৰ ব্যৱহাৰ কৰে হাল বাবলৈ। ত' ট্ৰেক্টৰ ব্যৱহাৰ কৰিলে ই ট্ৰেক্টৰ তোমাৰ সময় বচায়, তাৰ লগতে সময় বচায় আৰু সেইবোৰ ট্ৰেক্টৰ যিহেতু এটা মেচিন হয়, ত' ই ভাগৰিও নাযায়। ত' মানে মই ভাবো যে ই প্ৰযুক্তিবিদ দাই ব্যৱহাৰ মানে অতিকৈ প্ৰয়োজন মানে, তোমাৰ আ সময় বচায় আৰু ইয়াৰ ফলত উৎপাদনো বৃদ্ধি পায় আৰু। কিন্তু মেইন কথা, কিন্তু মানে কথাটো হল প্ৰধান, সমস্যাটো হ'ল সৰু কৃষকসকলে সকলো যন্ত্ৰ কিনিব নোৱাৰে। সেইকাৰণে চৰকাৰৰ সহায়ৰ প্ৰয়োজন। তুমি এনে কি ভাবা, যে চৰকাৰে কৃষকৰ বাবে কি কি কৰিব লাগে বাৰু,?
এই হিচাপে কম সুদত ঋণ দিব লাগে এনেকুৱা ফচল বিমানৰ সুবিধা দিব লাগে চৰকাৰে আৰু উৎপাদিত সামগ্ৰীৰ ন্যায় মূল মূল্য নিশ্চিত কৰিব লাগে। কাৰণ আৰু বহুতে বহুত কৃষক এনেকুৱা আছে যে সিহঁতে ঋণ লয় ঋণ লোৱাৰ ফলত সিহঁতৰ কেতিয়াবা সিহঁতৰ জোনবোৰ খেতি খেতি কৰে, তাৰ যেতিয়া মূল্যটো নাপায়, নাপাৱাৰ ফলত সিহঁতে ঋণ দিব নোৱাৰি তা তাৰ ফলত সিহঁতে বহুতো কষ্ট হয়, কষ্টৰ কষ্ট ভাৱ দুখ ভাবি ভাবি কথাবোৰ ভাবি ভাবি সিহঁতে কেতিয়াবা আত্মহত্যা কৰিব লগা হৈ যায়। এনেকুৱা বহুত সিহঁতৰ কষ্ট হয় কৃষিবোৰৰ, সেইটোৰ বাবে চৰকাৰে ঋণ লোৱাৰ এইটো অলপ থিক কৰিব লাগে আৰু।
ঠিকে কৈছা দেই ঋণ দিব লাগে আৰু ফচল বীমাৰ অসুবিধা দিব লাগে আৰু উৎপাদিত সামগ্ৰীৰ ন্যায়, মূল মানে উৎপাদিত সামগ্ৰীৰ জোনটো ন্যায্য মূল্য, সেইটো নিশ্চিত কৰিব লাগে। আৰু মই ভাবো কৃষকসকলৰ সন্তানসকলেও ভাল শিক্ষা ক্ষাৰ সুযোগ পোৱা উচিত, হয়নে?
হয়, হয়।
হয় তোমাৰ বহু কৃষকে নিজৰ সন্তান আৰু ভৱিষ্যতৰ বাবে দিন ৰাতি পৰিশ্ৰম কৰা দিয়াচোন
অ' সেইটো আৰু চাবা যায় বহুত আগতে ক আগতে চাব যে কৃষকসকলে বহুত কষ্ট কৰিছিল তো কৃষকৰ জীৱনত আনন্দৰ মুহৰ্ত মুহৰ্ত হৈ পৰিছে যেতিয়া ভাল ফচল হয় আৰু বজাৰত ভাল দাম পায় তেতিয়া নিশ্চয় তেওঁলোকক সুখী হৈ পৰে আৰু চাবা যে বিহুৰ সময়ত কৃষকসকল কৃষকৰ আনন্দ বেছি নহয় জানো
হয় হয় হয় তোমাৰ বিশেষকৈ কবলৈ গলে তোমাৰ বিহু হৈছে তোমাৰ কৃষি- মানুহৰ লগত গভীৰভাৱে জড়িত মই সেইটোয়ে ভাবো আৰু আৰু বাকী তুমি কি কেতিয়াবা ধান কাটি পাইছা নেকি ধান ক এনে বা ধ ধান কাটাত কাৰোবাক সহায় কৰি পাইছা নেকি
অ এনে পাইছ এনে পাইছিলো ৰব
হয় উ কেনে লাগিল
ধান কাতিটো এই টোৱে ভালেই এনেকুৱা যে মই দেখিছো দেখিছো যে এতিয়া ধান কটা ভাল লাগিছে কাৰণ এইবোৰ কৰি গাঁৱত গৈ খেতি এইবোৰ কামবোৰ কৰি বহুত নিজৰে আনন্দ লাগে আজিকালিতো আৰু আজিকালি চাবা যে বহুত কৃষকক সন্মান নকৰে এ কিন্তু আচলতে এইটো বহুত সন্মানীয় পেচা হয় কাৰণ আজিকালি এ কৃষকক সন্মান কৰাটো জৰুৰী আৰু বহুত তেয়া ভাব যে কৃষক কৃষকো নে কৃষক বুলিয়ে একো নাভাবে কৃষকক একো বুলিয়ে নাভাবে নাভাবি বহুতে বেয়া ৱ্যৱহাৰ কৰে কিন্তু এইটো ভুল কাম আমি কৃষকক সন্মান কৰিব লাগে
হয় জি ঠিক কথা কৈছা তুমি অ কৃষকক আমি সন্মান কৰিব লাগে যিহেতু আমাৰ ফচল বা আমি যিবোৰ খাওঁ এইবোৰ কৃষকৰে কৃষকৰে কষ্টৰ ফল ত আমি ভাবো এইটো কৃষক আমি সন্ধান কৰিব লাগে তেওঁলোকে যিহেতু আম ফচল তৈয়াৰ কৰে আৰু মোৰ মতে তেওঁলোকৰ মানসিক শান্তি থাকিব পাৰে মানে তেওঁলোকৰ মানে আৰ্থিক চিন্তাও বহুত থাকে দিয়াচোন আৰু অনিশ্চয়তা তেওঁলোকৰ জীৱন জীৱনত আকৰংক বাৰু
স আৰু চ যে কৃষকৰ জীৱন সহজ নহয় কিন্তু তেওঁলোকৰ অবাদ অৱদান অমূল্য হয় সেইকাৰণে তেওঁলোকক অনাদাতা বুলি কোৱা হয়
হয় হয় বাৰু ঠিকে কৈছা তুমি। বাৰু আজিৰ আলোচনা বোৰ বহুত ভাল লাগিল। কৃষকৰ জীৱনৰ বিষয়ে নতুনকৈ বহু ভাবলৈ পালো দিয়াচোন।
মোৰো বহুত ভাল লাগিল দেই আমি কৃষকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত।
হয় হয় হয় ঠিকেই আছে, বাৰু দিয়া আজিলৈ থৈছো নহলে।
তোম ভাল লাগিলে তোমাৰ লগত এইবোৰৰ বিষয়ে কথা পাতি।
হয় হয় মোৰো ভাল লাগিল ঠিক আছে ধন্যবাদ।